লাগিছে নে?
অ', অ', আহিছে আহিছে।
উ এইটো হেৰি ন ফিফ ন এইটো?
আচ্ছা ফৰ্থ ফ'ৰ্থ হয়।
অ'।
মানে কি, আজিৰ থাৰ্ড আজিৰ কথা কৈছা নেকি? না অভাৰ অল, আজিৰ থাৰ্ডেই চাগে হ'ব, এনেকুৱাই কিবা পাহৰি গ'লো।
উম, থাৰ্ড নহয় ৰ'বা অ থাৰ্ড হ'ব চাগে?
অ', তোমাৰ কেইটা বাকী আছে আৰু?
এতিয়াতো ইয়াততো দুটা দুটা বাকী আছে অ সেইকাৰণে দুটা বাকী আছে। এটাই গম পালো অ'
অ' কোৱা বাকী?
বাকী ক কোৱা মাহতে কি কৰিচে
মাহঁতেতো ঘৰতে আছে মা আকৌ মিটিঙত গৈছিলে তাৰপিছত আহিলে বাকী ডাঙৰ মাহ দোকানত
অ', পুৰা সহতে বহুত বিজি ন সেহতে
অ'
আৰুটো বহুত বজি তুমিও বিজি হৈ যোৱা আৰু
অ', এতিয়া হ'ম বাৰু? গলে মইতো পাহৰিয়ে গৈছো মইতো পাহৰিয় গৈছো কি কি পঢ়াইছিলে বেচিকস খিনিও পাহৰি গৈছো আৰু ৰিভাইজ কৰিব লাগিব এবাৰ ইমান
এতিয়াতো নতু নতন লাইফ হ পুৰা একদম কৰ'বাতে থাকিব মানে অহ এ ই গলে ই ক নহয় বোলে চিনি নাপায় এ
ত সতকতটো ৰাস্তাত দেখিলে মই মাতে নিদিম বোলো।
অ', উম মইটো কৰ'বাতে থাকিম মানে
মোৰ মোৰ কিবা নাৰ্ভাচো লাগি আছিল মানে সেইটো সেইখন কলেজত মই অকলে হৈ গ'লো ন মোৰ চিনাকি কোনেও নাপালে তাত
এক নাই ভালেহে হৈছে চিনাকি থাকিলে বেয়াহে উল্টা
অ', এটা চাইডৰ পৰা ভালো বাৰু
গম পাইছনে নাই এই তুমি গম নপোৱা। চিনাকি থাকিলে বেয়া কিছুমান ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত ভাল গিজ মান হাত বেয়া
সেইটোৱে কিছুমান ক্ষেত্ৰত ভাল কিছুমান ক্ষেত্ৰত বেয়া।
এতিয়া মই মানে পুৰা ভয় লাগে অ', সেইটে আৰু মানে নতুন পাৰ্চনেলিটি বনাব নোৱাৰে চিনাকি থাকিলে
অ', মানে আৰু হেৰি হয় ন কি কয় এইটো তোমাৰ এটা কমপ্লেক্স এটা আহি যায় মানে হেৰি এ নতুন পোৱাৰ পিছত আৰু ফ্ৰেণ বনিছে আমাক আৰু ক'ত পাত্তা দিব
অ'
তাৰ পাছতে অ হিংসা হিংসি অলপ মানুহৰ
অ', এইটোতো হয় আৰু ছোৱালীৰ বেছি হয় নেকি ল'ৰাত কে
ন সেইটো হয় বুলি মই গমেই নাপাওঁ
আহ
আৰু যোনতটো ল'ৰাৰ আহিছে সি লৰাই নহয়
মই শুনাও নাই বাৰু তেনেকে হোৱা ল'ৰাৰ মাজত
নাই হয় নহয়
অ'
আৰু সেইটো মানে বহুত কম আৰু মানে বেয়ৰ মিনিমাম নতুন শব্দ শিকিছো মই বেয়া মিনিমম।
বেৰ মিনিমাম অ' এইবোৰ চব সেয়া হয় জেনজি।
অ', বেয়াৰ মিনিমাম।
মিনমাম কি আছে তছত ৰেড ফ্লেগ গ্ৰীন ফ্লেগ।
ফ্লেগচ অ'।
গ্ৰীণ ফৰেষ্ট মেন চাইল্ড। গ্ৰীণ ফৰেষ্ট মানে গ্ৰীণ ফ্লেগ কিন্তু মানে মেক্স লেভেলত আৰু।
আচ্ছা আচ্ছা ফৰেষ্ট অকে অকে সেইটো হেৰি
চাইল্ড ৰেড ফ্লেগটো ৰেড কাৰ্পেট।
উম, মেন চাইলডটো জানো হেৰি গ্ৰীণ ফৰেষ্টটো মই শুনা নাছিলো মানে।
অ', গ্ৰীণ গ্ৰীণ ফ্লেগৰ গ্ৰীণ ফৰেষ্ট। অ', গ্ৰীণ ফ্লেগৰ গ্ৰীণ ফৰেষ্ট ৰেড ফ্লেগৰ ৰেড কাৰ্পেট।
উম।
তাৰপিছত এইবোৰে আৰু।
আৰু কি আছে ফ্লেক্স কৰা।
অ', ফ্লেক্স ত বহুত আছে ৰ বা এতিয়া মই মনত অহা নাই।
আছে আছে।
অ', মই নিজে ইউজ কৰোঁ কিন্তু মোৰ এতিয়া মনত অহা নাই।
অ', তুমিতো জানিবাই ন তুমি জেন
অ', কিন্তু মই চব নাজা চব নাজানো দিয়াচোন কিছুমান জানো আৰু যোনটো বেচিক ইউজ কৰোঁ।
অ'। মোৰ লগত আছে জেনজি কিন্তু মানে সিহঁটোতে জেনজি হয়।
অ'।
মোৰ লগৰ নহয় মোতকে সৰু হ'বাট আমাৰ ল'ৰা গ্ৰুপটো এনেকুৱা হয় ন মানে এটা এটা যদি মানে এ চিষ্ট ফট ইয়েচৰ এটা ফৰ্টি ইয়াৰ্চৰ এটা আকৌ এ এটা ওঠৰ বছৰ থাকিব এটা আকৌ মানে টুৱেণ্টি ফাইভ। পঁচিশ বছৰৰ মানে চব বিভিন্ন এজ গ্ৰুপৰ মানুহ মানে বণ্ডিং মানে ছোৱালীৰ অ' ফ্ৰে থাকে ছোৱালীৰ তেনেকুৱা নহয় ন। ছোৱালী এটা তুমি এজন মানে চল্লিছ বছৰীয়া বা পঞ্চাছ বছৰীয়া তোমাৰ ফ্ৰেণ্ড থাকিব নোৱাৰে।
অ', নোৱাৰে।
অ', মাইকী মানুহ এজনী আমাৰ কিন্তু আছে কিন্তু। অ', চল্লিশ বছৰীয়া মানুহ এজনো মোৰ ফ্ৰেণ্ড হয় পঞ্চাশ বছৰীয়া মানুহ এজনো কোন ন হয় বোলে বন্ধুুৱে হয় কেনেকৈ দিওঁ। তাৰ পিছত আকৌ মানে হয় নেকি অ'। অ', এনেকুৱা মানে থাকে মানে বিভিন্ন বয়সৰ হেৰি থাকে মানে।
অ', সেইটো
ত' সেইকাৰণে আৰু মানে কি আৰু জ্ঞান বহুত পাওঁ মানে।
অ'।
এটা হেৰি ডাঙৰ খিনিৰ পৰা বহুত জ্ঞান মানে সিহঁতি থাৰ্টিৰ পৰা এটা জ্ঞান দিব চল্লিছৰ বয়সৰ পৰা জ্ঞান দিব। তাৰপিছতে তাৰ তলৰ বিলাকে শুনি থাকিব আৰু মানে।
উম, আমি আমাৰটো কি হয় মানে ছোৱালী ছোৱালী ফ্ৰেণ্ডবিলাক লগ পালে বেছিভাগতো গচিপ কৰা যায়। তাৰপিছত এই ইফালে সিফালৰ কথা।
অ', গচিপ কৰি বহুত ভাল লাগে ন।
অ', সেইটোতো ল'ৰা
অ', কৰে। ছোৱালী বোৰো নিচিনা নহয়, নহয়।
অ',
ছোৱালীৰ গচিপবোৰ অকমান মানে, হেৰি দিয়া এইটো মানে কব বেয়া হয়, আৰু এহেতক নকওঁ দিয়া।
মানে ল'ৰা ল'ৰাবিলাকৰ লগত গচিপ কৰিলে কি হয় মানে ছেইম ৰিয়েকচনটো নাপায়। যোনতো ছোৱালীৰ পৰা পোৱা যায় আৰু।
কিন্তু মোক এনেকুৱা লাগে মানে এটা ছোৱালীয়ে মানে, তোমাক মানে সেইটো মুখত মানে কেতিয়াও সেইটো হেৰিটো নকয়, মানে সঁচা কথাটোক পাবা চাগে মানে বহুত কম ফ্ৰেইন আছে এনেকুৱা মানে ছোৱালীৰ ক্ষেত্ৰতো মানে উদাহৰণো বহুত গম পাবা মানে, এক্সাম্পোল দিব গ'লে মই তোমাক এতিয়া তোমাৰ যদি দহজনী ফ্ৰেণ্ড আছে ন, দহজনী ফ্ৰেণ্ডৰ তোমাৰ মানে এজনীহে ওলাব চাগে যোনে তোমাক মানে মুখত তোমাৰ একদম মানে সঁচা কথাটো ক'ব মানে। তোক তোক তুমি কাপোৰ এযোৰ পিন্ধি কৈছা নতুন কিবা আৰু কেনেকুৱা লাগিছে বুলি ক'লে তোমাক গোটেই কেইজনীয়েও ইমান, ধুনীয়া লাগিছে তোক কেনেকে কব।
অ',
তই সেই বস্তুতটো তুমি লৰা সুধি চাবা এটাৰ পৰা যদি ভাল এনচাৰ পাবা। উ, কোনেও ভাল নাপায়, ইনচাল হে বেচি মাৰিব তোমাক গৰু হেন দেখা গৈছে কিবা হেন দেখা গৈছে। মানে অমুক মানে, বান্দৰ নিচিনা লাগিছে এইবোৰ মানে তাইপ ক'ব মানে মানে ভাল
ভালকে নকয়।
ত' সেইটো মানে একচুৱেলি অপজিত চাইকলজি মানে, তুমি মানে উল্টা সেইটো মানে কেতিয়াবা ভালে হয় মানে এই বস্তুটো। কিন্তু মানে, এনেই মিছাই মিছা মিচা মিচি এনেই হেৰি কৰাটো মানে সেইটো নাজানো আৰু মানে ছোৱালীৰ ক্ষেত্ৰত মই সেই বস্তুটো দেখি পাইছো মানে।
অ' সেইটো হয় সেইটো হয় চবে মানে মিছা সঁচা কথা নকয় কিছুমানে ভাবে যে, হয়তো বেয়া পাব পাৰে।
উম। মই মানে, এটা মানে এবাৰ কি হ'ল ঘটনা এটা ঘটিল মানে মই কত, গৈছিলো জানো। কোনোবা মনত নাই এক ক'ত পৰা আহি আছিলো মই আৰু মোৰ লগৰজন ঠিক আছে।
উম।
মোৰ লগৰ, আৰু তাৰ ভাইটি আছিলে মানে
উম,
ত' আমি খোজ কাঢ়ি এনেকে আহিলো আহিখোকাঢ়ি সেই ইপিনৰ পৰা মানে, আমাৰ পিছে পিছে কেইজনীমান ছোৱালী মানে আছিলে পাৰ হৈ আহিলে মানে। তিনি চাৰিজন মান, তাৰ পিছত ফ্ৰণ্টৰ পৰা মানে আৰু দুজনী আহি আছে খোজকাঢ়ি কাৰী সিহঁতি মানে ঠিক এটা পইণ্টত মানে গোটেই কেইজনীয়ে মানে দেখা দেখি হল ত' মানে আমি সেই, সেইখিনি সময়তে আমিও মানে ক্ৰছ কৰিলোঁ ন ফ্ৰণ্টৰকেইজনী একদম লক পাইছে লগ পাই মানে, একদম গ'লত ধৰি অঔ তুমি ইমান দিনৰ মূৰত দেখিবলৈ হেন যেন কিবা কেনেকুৱা ইমান ধুনীয়া লাগিছে। তেনেকুৱা কৈছে মানে, অ', পুৰা একদম মানে যেন
বেষ্ট ফ্ৰেঞ্চ।
অ', যুগৰ যুগৰ মানে একদম বহুত হেৰি আৰু মানে, বেষ্টি মানে এনেকুৱা মানে হেৰি তাৰপিছতে সেই কথা-চথা পাতিলে, খবৰ চবৰ ল'লে এনেকে মানে তাৰপিছতে আমিও সেইখিনি টাইমতে আ-আছিলো মানে, তাৰ পিছত সিহঁতি জাষ্ট পাৰ হৈ আহিছিল। হা, আমাৰ পিছে পিছে পাৰ হৈ মানে আমাতকে আগত গুচি গল আৰু সি সেইখিনি পাৰ হওঁতে এ-এটাই কৈ আছে, উম তাইৰ চেহেৰা নাচা কিয়া আৰু এনেকে কৈছে।
মানে মান ৱৰ্ডটো ক'ব নোৱাৰোঁ এতিয়া, সেইটো আৰু মানে পিতপিছে বাত কৰনা যে
অ', গম পাইছো। সেইটো মানে, মই দেখি পাইছো মানে ত' এনেকুৱা এটাই উদাহৰণ নহয় মানে বহুত আছে মানে। মই-মই নিজাকে একো বনাই কোৱা নাই। ইহঁতৰ মাজত মানে আছে মানে, সেইটো
অ', মানে মইতো দেখিছোয়ে দিয়াচোন, মইতো ছোৱালী হয় মই গম পাও মোৰ ইমান হৈছে এইবোৰ, মই ৰিয়েল লাইফত ইমানক দেখিছোঁ এনেকুৱা কৰা।
উম, মানে একদম হেৰি হোৱাৰ পিছতে ডাইৰেক্ট অলপমান জাষ্ট পাৰ হৈ আহিছে, কমচে কম তই ঘৰত যাই ক' মানে কমচে কম তই মানে এটলিষ্ট, অলপতো দূৰত যাই ক' মানে পাৰ হৈছে, উম তাইক নাচাও কিয় উম চেহেৰাই চাবি নে কি এ চাবি সেইটো দিছে, মানে মই বোলো অলপ আগত গ'ল-গ'ল আলিংগন কৰি আছিলি? হাগ্ কৰি আছিলি, অ', বেষ্টি-চেষ্টি ইমান মানে অ' কি খবৰ, একদম পাৰিলে মানে কান্দিয়ে দিব পেণ্টত। কিমান মানে, হেৰি মানে দেখাইছে মানে। অলপ পিছত পাৰ হৈছে মানে তোমাৰ হেৰি, এনেকুৱা মানে
এনেকুৱাই, বেছিভাগ এনেকুৱাই কৰে।
উম।
মই-মই কিন্তু মোৰ ফ্ৰেণ্ডবিলাকক ডাইৰেক্ট কওঁ, বাকী ইমান তেনেকে ক্ল'জ ফ্ৰেণ্ড নাই বাৰু, ইমান এনেকুৱা নকৰোঁ আৰু মানে এনেকুৱা ৰিয়েকশচন কিন্তু মোৰ ফ্ৰেণ্ডকেইটাৰ মানে পিটপিটছে নকও কথা।
ওলোমাই-ওলোমাই নথোৱা মানে? অ', অ', ডাইৰে-ডাইৰেক্ট কৈ দিব লাগে ন ডাইৰেক্ট কৈ দিব লাগে যে, অ', ভাল লগা নাই কিনো মানে তুমি ইম্প্ৰুভ কৰিব পাৰা নাই কাৰণে, আৰু মানে কি কৰিব পাৰা তুমি তে ম প্ৰুফ হ'ব নহ বস্তুটো?
সেইটোৱে, অ', মানে কোৱাটো এটা হেৰি থাকে ন অ', ঢং থাকে, কেনেকে ক'ব লাগে?
উম, জানিব লাগে এইটো
কি পাব?
উম, পাব অবিয়াছলি। নাজানো আৰু মানে, নে শুনিবই নিবিচাৰে নে কিয়ে?
অ'।
শুনিবও বিচাৰিব খুজিব লাগিব নহ মানে?
উম, সেইটোয়ে অ' চবে বুজি নাপায় নহ
তোমাৰ ক্ষেত্ৰতো এনেকুৱা নেকি মানে, তুমি মানে কি সঁচাটো শুনিব মন যায় কি নাযায় তোমাৰ?
যায়, যায়, মোক-মোক নকলিটো ভাল নালাগে, সঁচাতোয়ে শুনিব মন যায়।
অ', নহয় মানে আছে বহুত, এনেকা কয় কিন্তু আকৌ পিছত অ' ক'লেও আকৌ বেয়াও পায়।
অ'
হ
মানে বেছি ব্ৰুটেলি হনেষ্ট কৈ দিয়ে
মিছাকেটো কমচে কম ক'লে মানে, মনটো ভাল লাগি থাকিব লাগে মানে সেইটো মানে, হেৰি আৰু আমাৰ যে এইবিলাক নাই দেই ইমান হেৰিয় ক'ব ডাইৰেক্টকে কব অ', তই এইটো।
কিন্তু কিছুমান তেনেকুৱা ল'ৰাও তেনেকুৱা আছে, হেৰি এনেকুৱা কথা কয়।
অ', কি ক'ম আৰু ল'ৰাবিলাকো সলনি হৈছে। সময় সলনি হৈছে আচলতে, সময় সলনি হৈছে। জেনেৰেচনেল গেপ।
উম্।
জেনেৰেচনেল গেপ নহয় আৰু জেনেৰেচনেলৰ হেৰি আৰু ট্ৰেডছ এইবিলাক। চেইঞ্জ হৈ আহিছে তাৰপিছত।